হেল্ল', অ' নেটৱৰ্ক বেয়া আছিল। উম, ভালেই দে। কি কয়, আ অ', উম এই, তই কে প'প চাৱ ন?
হা?
ক'ত চাওঁ ন?
অ', চাওঁ।
অ', কে প'পত কি কোনটো গ্ৰুপক হেৰি কৰ, ছাপৰ্ট কৰ?
বি টি এছক।
বেলেগ
আৰু বেলেগ আ, ব্লেক, পিংকত কৰোঁ।
অ', সিহঁতৰ কি, কি কোনটো লাইক ফেভৰেট গানটোত।
বি টি ছৰ আ, আ-আগৰ পৰাতো ডাইনামাইটটো ভাল লাগে।
উম।
আৰু বহুতটা গান আছে, ভাল লাগে আৰু ব্লেক পিংকৰ ভাল লাগে আৰু মানে এনেকে ফেভৰেট নহয় আৰু। ভাল লাগে গান বোৰ ইহঁতৰো
অ', মোৰ টো লাইক সেয়াই এইটো যে, আছিল ওৱান স্প্ৰিং বি টি এচৰ এইটো ভাল লাগে। আৰু আৰু ডইনেমাইটো অ' বাকী সেই লাইক মিউজিক চিউজিক ভাল লাগে ন? কি লাইক অকল কেপপ মিউজিক শুনা নে? এই আ, বলীউডৰ মিউজিক, হলিউড এইবোৰ।
মই কেপ অপৰ মিউজিক এতিয়া কম শুনো, ইমান নুশুনো মই আগতে বহুত শুনিছিলো। এতিয়া বলীউডৰ শুনো।
উম।
আৰু আ, কি কয় হলিউডৰো কেইটামান শুনো।
আতচ্ছা, আৰু কি লাই ইংলিছ গান বেছি শুন নে হিন্দী?
হিন্দী গান বেছি শুনো।
অ'। আৰু লাইক বাকী তহঁতৰ পিনে আৰু কি, কি কালচাৰ আছে, ট্ৰেডিচনছ আছে?
আমাৰ ইয়াতে অ', হা?
ফেমাছ, ফেমাছ।
ফেমাছ বুইটো আমাৰ ইয়াতে আছামিছ আছে দেন আৰু কি কয়, এই বড়ো আছে।
উম
তাৰপিছত, কাৰ্বিটো ইমান ফেমাচ নহয়, অ' দেন অ'লচ' মানে অলপ চলপ আছে আৰু, নাম আৰু মিচিং আছে,
আচ্ছা আৰু এ আইৰ বিষয়ে টোৰ কি, লাইক পইণ্ট অফ ভিউ?
এ আই, এ আইটো ভালেই হয়। মানে এতিয়া ষ্টুদেন্ত বহুত হেল্প কৰি আছে মানে পঢ়া কিবা কিবি নোটছ লাগে যদি আ সুধি পাব পাৰি। এ কিন্তু, আগতে যেতিয়া এ আই নাছিলে, সেই সময়ত নিজে উলিয়াইছিল। ন চ মানে নিজৰ তাত মানে, নিজে বুক খন পঢ়ি পঢ়ি ওলাওতে মানে বুজিও গৈছিলে মানে পুৰা ইজিলি, বুকখন চ এতিয়া মানে, অ' ডাইৰেক্ট চেপটাৰটোৰ নামটো কৈ দিয়ে, দেন এনচাৰ মানে, কোৱেচন এনচাৰ দিব দিয়ে, চ' মানে সিহঁতে, মানে আজিকালিৰ বোৰে মানে, চেপটাৰটো বুজি নাপায়, ডাইৰেক্ট অকল কুৱেশন আনচাৰ পঢ়ে।
অ' এতিয়া মা বাহিৰত ওলাই এয়া শব্দ এ
উম।
ইচ ৰাম আৰু কি কয় আৰু স্পেচৰ বিষয়ে স্পেচ এক্সপ্লৰেচনটো যাব ইচ্ছা আছে।
অ', আছে।
অ'। সেইটো কাৰণেটো চায়েন্সটা পঢ়িব লাগিব। মোৰ আছ আছে কিন্তু উম, চাইন্স আ, আ, পঢ়িবলৈ বুলিও ভকি আছে চোন। ক'ৰবাত যা ইয়ে ৰাম, মুনু
অহ।
আৰু লাইক কি? ক ভাই লাইক তোৰ কি কি কৰি ভাল লাগে?
আৰু কি আৰু মই বেছিভাগ গান শুনো। তাৰপিছত অ' কে ড্ৰামা চাও মই। কে ড্ৰামা, চে ড্ৰামা কিন্তু হৈছে অলপ টাইম চোৱা নাই।
উম!
আৰু বাকি, অ' মোৰ একজামৰ পিছত বন্ধ আছিলে। সেই সময়ত ঘৰৰ কাম কৰিছো।
উম! আৰু কি কয় ফেশ্বন, ফেশ্বনৰ বিষয়ে
আৰু ফেশ্বন পইচা নাই সেইকাৰনেটো ফেশ্বন কৰিব পৰা নাই। পইচা থাকিলে ফেশ্বন, ফেশ্বন চেন্স টো আছে। পইচা থাকিলে কাপোৰ লৈ লৈ কিনে ফেশ্বন কৰিলোতে
আচ্ছা
সেইটোয়ে ভাবিছো, এইবাৰ সৰস্বতী পূজাত ভাল কাপোৰ পিন্ধিম উ ভাল কাপোৰ। ল'ম যাতে, মানে পিছতকেও মানে পিন্ধিব পাৰো এনে টাইমতো।
তাৰ পিছত কি? কই বাকী কি ভাবিছ? পাছতকে কি কৰিবি?
ভাবিছোঁ যে, আগতে টো, অ' ত ভাবিছো যে, কি কয় পঢ়িম ফাৰত ত এতিয়াৰ কাৰণেতো মই ভাবিছোঁ পাৰ্ট-টাইম জব বিচাৰিম। যদি পাৰ্ট-টাইম জব মই পাওঁ, তেনে কৰিম নহ'লেতো, ডিগ্ৰী যেতিয়া পঢ়িম তেতিয়া ইন্টাৰ্নশ্বিপ কৰি কিনে জব বিচাৰিম।
উম।
আৰু বাকি ট্ৰাই কৰিম, আহ, কেইটামান বস্তু থৈছোঁ যে, মানে এইবোৰৰ এ-একজামৰ কা, মানে, এ, কি কয়! একজাম দিয়াৰ পিছত কৰিম এই
যাব গৈ, কোনটো কাণ্ট্ৰিত যাব কৈ যদি তই চান্স পাৱ
চান্স পালে মই, জেপানত যাব খুজিম।
হা, জেপানত কিয়? লাইক তই টো কেপ ইণ্ডষ্ট্ৰী বহুত যাৱ জেপান কিয়?
ধুনীয়া কাণ্ট্ৰি এণ্ড তাতে মানে অ', কি ক কৈ, দৰিমনহঁতৰ ঘৰ-চৰ ও আছে। চ' এইবোৰ মোৰ এক্সপ্ল'ৰ কৰিব চা যায় এণ্ড
ত' পোৱালি নেকি?
এই, আচল ঘৰটোতো খাব ইচ্ছা যায় ন! আৰু এই ইমান ভালকে, কা-কাণ্ট্ৰিটো চাফা-তাফা কৰি থৈ, তাতে ফুৰাৰ জাগাও বহুত ধুনীয়া, ধুনীয়া আছে। বহুত জেপানটো বহুত মানে অ', ভাল কান কি হয় মানে, বহুত আগত চলে
অ', আৰ্ছ বেক দিলে ভাঙি পৰে। তাৰপিছত নামি আহিলে, এইটো আহে।
এ-এ-এইটো মানে সেইটো এনেকে জালত পৰিছে য'ত কিবা কিবি আহে ন! অ', ফুৰিব যাব পাৰি না! বিকজ ধুনীয়া কাণ্ট্ৰি বহুত, ফুৰিব কাৰণে কিন্তু ধুনীয়া কাণ্ট্ৰি লাগে, ন?
অ', থাকাৰ কাৰণে মানে তই কোন টু কাণ্ট্ৰি তেনেকুৱা জোনটো তই, তই মানে চেটেল হ'ব পাৰ তাতে, ফৰ লাইফ টাইম। কৰ্চ ইজ নট জেপান। তই উ জাপানতো চেটেল হব আছে বহুত।
চেটেল হব গলে মই অ' কৰি ন অটো কৰিয়াত ন কৰিব হয় অ' খৰিয়াত নাযাও এণ্ চাইনা যাব পাৰেব চাইনাতো বহুত ৰেচিষ্ট হয় বহুত কেইটামানৰ কৰে এণ্ড
কিবা কিবিতো আ মে কনকি বাকী বি বহুত কৰে মানে এটা ভিডিঅ' চাইছিলে তাতো মানে ইণ্ডিয়ান কাপল আছিলে তাতে তাতে কিবা সিহতে বনাই। নেকি আহ স সেই আমেৰিকান ল'ৰাটো আহি কিনে সুধিছে ইণ্ডিয়ান নেকি সিহঁতে কৈছে হয় পিছতকে সেই আমেৰিকান ল'ৰাটোৱে কৈছে যে ইিহঁতে ফুৰিব আহিছ? তেতিয়া সিহঁতে কৈছে অ', বুলি। তাকে সি গালিত এ গৈছে এ ইয়াৰ পৰা ওলাই যায় আমাৰ কাণ্ট্ৰিত নাহিবি তহঁতে এনেকে মানুহ বোৰ নাহিবি আমাৰ কণ্ট্ৰ ততে নিজৰ ঘৰতে থাক। সেই ইণ্ডিয়াটোতে থাক। আমাৰ কাণ্ট্ৰিত নাইবি। যা বুলি কৈছে ইমান বেয়াকে কৈছে।
অ',
ত মানে চেটেল হব গলে আগতে মানে ভাল জোগা এটা চাব লাগিব এতিয়া নিজে ভাল লাগে জাগাটোতো এ মানে পতককে যাব নোৱাৰি দুখস্থতে যদিছি কৰে বহুত মানে কৰইণক ৰেচিজ কৰে বহুত জোগাত সেইকাৰণে সিহঁতে থাকিব নোৱাৰি কিনে আকৌ আহি আহিব লাগে নিজৰ কাৰণেতে
অ সেয়ে মোৰো লাইক আগতে কয়ত চেটেল হ'ব মন আছিল ব পিছত যেতিয়া মই দেখিলো যে বঢ়িয়তে বহুত লাইক তিৰস্কাৰ সকাৰ কৰে মানুহকেইটাক বহুত বেয়া বেয়াকে কয় দেন তাৰপিছত মোৰ লাগিল যে নোৱাৰি আৰু তা তে ৰাখিব তাতকে ভাল মই থাইলেণ্ড যাম থাইলেণ্ডত গৈ চেটেল হ'ব পাৰি থাইলেণ্ডৰ কালচাৰবোৰ চছেমো হয় লাইক ইণ্ডিয়ান কালচাৰৰ লগত বহুত চিমিলাৰ হয়
আহ
চ' আমি তাতে থাকিব পাৰি আৰু তাতে তাৰে মান েন মাইডৰ মানুহ
আৰু ত বেলেগ কট্ৰ দৰে ভিজাও নালাগে আৰাম যাব পাৰি
উম কিন্তু এতিয়া জানো তাতো ভিজা লাগিব বোলে
অ এতিয়া লাগিব বোলে আগতে
উম এইটো লাগিব কাৰণে আমি ইণ্ডিয়ান মানুহবোৰৰ কাৰণে
উম
এতিয়া কিবা বেয়া কাম গৈ কৰিলে এতিয়া চালা মানে বেলেগৰ কাৰণেও লাগি যাব ভিজা
অ দে দে মইতোৰ অলপ পিছত কৰি আছো
নাই অ দে দে
উ